ভালনে?
অ' ভালে। তোমাৰ ভাল?
অ' ভালেই। কি কৰি আছা?
মই এয়া ভাত খাই পেলাই উঠিছোঁ।
অঁ।
তুমি খোৱা বোৱা কৰিলা?
অ কৰিলো।
অ!
কৈ বোলে বাচন ধূও ধূই গৈ ফোন এটাকে কৰু তোমালৈ কিনো কৰি আছা।
অ!
বৰষুণ-বৰষুণ পৰিছে নে?
বৰ ষোন পৰিছিলে এতিয়া এৰিলে। আমাৰ ফালে এৰিলে। তোমালোকৰ ফালে?
আমাৰ ইয়াতো এৰিলে এতিয়া ধৰি আছে আকৌ। কিনকিনকে পৰেও তেনেকুৱা হৈ আছে।
অ! এতিয়া সাতৰ বতৰ যে এনেকুৱাই হ'ব
অ তেনেকুৱাই হ'ব। এই বৰষুণ, এই ৰ'দ সেইকাৰণে খাত ভাঙিলেহে চাগে আৰু ভাত দালি বনালোঁ। বেঙেনা আলু ভাজি। তাৰপিছত বুট সেয়াই একো বনোৱা নাই এই হেৰি গ'লো যে এফালে ওলাই গ'লো যে আহি পেলে মানে বনাই থকা সময় নহ'লগৈ। ল'ৰাটো আহি পালেহি আৰু তেনেকেইে দি দিলোঁ আৰু
উ মই আজি পনিৰ বনালো দিয়া আজি মঙগলবাৰ যে আমি মঙ্গলবাৰ মানো
অ
পনীৰ বনালোঁ
অ
তে বনোৱা পনিৰ
অ পনীৰ বনাবলৈ জানা
অ জানো এই ঘৰতে গৰু আছে যে উ
কেনে কে বনালা ঘৰতে গৰু থাকিলে ভাল
প্ৰথমতে তুমি গাখীৰখিনি ফাটি ফতাই ল'ব লাগিব তাত তুমি
গাখীৰ খিনি ফটুৱাবলৈ কি দিব লাগে
তুমি গাখীৰখিনি অনুমান চাই পেলাই তুমি নেমু দিব পাৰা নহলে ভিনেগাৰ দিব পাৰা মই নেমু ব্যৱহাৰ কৰো নেমু চেপি দিবা অ অ নেমু চেপি দিলে যেতিয়া তুমি গাখীৰখিনি যেতিয়া ফাটি যাব ফাটাৰ পিছত ধুনীয়াকে এখন চাফাৰ কাপোৰত পাতল কটন কাপোৰ এখনত টুকি পেলাই কপাহী কাপোৰ এখনত টুকি ধুনীয়াকে মানে মেৰিয়াই পেলাই ফ্ৰিজত থৈ দিলেই হৈ গ'ল আৱ তুমি বনাইছানে কেতিয়াবা
অ
তুমি বনাইছা তুমি কেতিয়াবা পনিৰ বনাইছানে
অ
অ
অঁ
আকৌ ফ্ৰিজ নাই নহয় নাই নাই আমাৰ ফ্ৰিজ নাই যে সেইকাৰণে সুধিছো ফ্ৰিজ নাথাকিলে কেনেকে নাই বনা নাই বনোৱা
অ
অ
শুনিছানে
শুনিছো কোৱা
অঁ আমাৰ বোলো ফ্ৰিজ নাই যে এতিয়া ফ্ৰিজ নাথাকিলে বনালে কেনেকৈ থৈ দিমগৈ
অ সেইটো তেতিয়া দিগদাৰ হয় অলপ
অ ফ্ৰিজ নাথাকিলে
অসুবিধা হয়
ঘৰতে বনাব পাৰিলে ভাল ঘৰত বনোৱা বস্তু উম আজিকালি কিনিবলৈ গ'লেও ভেজালেই
ভেজালেই। মই বনাই পেলাই বিক্ৰীও কৰো প্ৰায়।
অঁ।
কেতিয়াবা বেছিকৈ বনালে বেছিকৈ থাকিলে, ধৰি লোৱা।
অঁ, কিবা এটা ওলালেও। বিক্ৰী কৰিলে। কোনোবাই তেনেকৈ অৰ্ডাৰ দিয়েনে? মোক পনীৰ লাগিব হেৰি হ'ব ওচৰৰ মানুহে নাম সকাম পাতিলে? অ', তেতিয়া সেই তেনেকৈ দিব পাৰি। গাখীৰ, ঘৰতে গৰু পুহিলে ভাল। মইও ভাবি আছো। গৰু এজনী পুহিম বুলি। কিন্তু এতিয়া বান্ধিবলৈ ঘৰ চৰ নাই যে, ঘৰ বনাব লাগিব। সেইকাৰণে
পোহা নাই আৰু। লাহে ধীৰে পিছত পুহিম আৰু কিনি আনি পেলাই।
অঁ।
কেইজনী আছে তোমালোকৰ গৰু?
আমাৰ দুজনী আছে।
হ'ল ভাল নহ'লে পনীৰ তেনেকৈ তুমি হেৰি কৰি থাকিব পাৰিবা।
অ'। তেনেকে ওচৰৰ কোনোবাই অৰ্ডাৰ দিলে এনেকে বনাই কৰি দিওঁ, বিক্ৰী কৰোঁ।
তোমাৰ, হেৰি এটা ওলালে ন' হাত খৰচ এটাও গাখীৰও বিক্ৰী কৰিব পাৰে তেনেকৈ মানুহে আধিকৈ হেৰিকৈ লৈ যায় যে কি ঠিকা নে কি কৰে তেনেকৈ লৈ যায়, কোনোবাই কিনি নিওঁ বুলি গ'লেও নিব
অ'।
কিছুমান মান নুহে মাহেকীয়াকৈ লৈ লয় যে গাখীৰ।
অ', আজিকালি আকৌ তোমাৰ চিকুণি গাখীৰ বিলাক ওলাই থাকে চিকুণি গাখীৰ বিলাক আজিকালি প্ৰায় পানীত দিয়ে ভেজাল। ঘৰতে গৰুজনী হ'লে ভাল আও।
অ'।
ঘৰতে পুহিব পাৰিলে ভাল চব বস্তু যদি ঘৰতে হয় তেতিয়া মানে ভাল, নিজে বেলেগক হেৰি নকৰিলেও নিজে খাই থাকিবলৈ ওলালেও ঘৰৰ শাক চবজিৰপৰা আদি কৰি গাখীৰ কণী তেনেকে
অহ শাক চবজিৰো খেতিও কৰিছো কিন্তু তোমাৰ অহ বান্দৰৰ পৰা নাথাকে আকৌ
অহ তোমালোকৰ ফালৰ বান্দৰ আছে?
বহুত বান্দৰ
অহ আমাৰ ইয়াত নাই কেতিয়াবা আহে এটা ক'ৰ পৰা আহে জানো তেনেকৈ বাঢ়িছেগৈ কালি দেখিছোঁ হেৰি পোৱালিলৈ আহিছে ডাঙৰ বান্দৰ এজনীয়ে ৰাতি পুৱাই দেখিছো মানে সৰু পোৱালি এটা বুকুচালৈ পেলাই আহা মই বোলো ইয়াতো আহিছে আৰু বান্দৰ বেলেগ ঠাইতহে শুনি থাকোঁ বান্দৰ আছে বুলি আমাৰ ইয়াতো আহিছে
বান্দৰ থাকিলে তোমাৰ দিগদাৰ হয় আৰু অলপ
অসুবিধা হয় বান্দৰ থাকিলে একো নাথাকে বাৰী ঘৰ জলকীয়া বেঙেনা ময়ো তেনেকে হেৰি কৰিম বুলি বেঙেনা অলপ লগাম বুলি বেঙেনা জলকীয়া পুলি হেৰি কৰি থৈ দিছোঁ লগাব লাগিব ঘৰতে
মই অমিতা গছক পুলি অহ অমিতা গছ উঠক বুলি ইমান উঠাইছো বুইছানে মানে? বান্দৰৰ পৰা নাথাকে, তাৰমানমানে পুলিটো উঠে উঠাৰ পিছতে আগটো সিহঁতে ভাঙি থৈ গুচি যায়
অহ সেই তেতিয়া আকৌ ডাঙৰ হওঁতে সময় লাগে যি অকণ ওলাই চাইডৰ পৰা ওলালে যে
নহয়
ইমান ভাল নহয় সেইকেইটা কাষৰ পৰা ওলোৱা সেইকেইটা আগকেইটা উম ঘৰতে আহি গল আমাৰ আছিলে অঁ আমাৰ আছিলে আগতে কিন্তু এতিয়া এই হেৰি কেক কেৰকেটুৱা যে কেৰকেটুৱাই খাই খাই পেলাই
আমাৰো ইয়াত বহুত কেৰকেটুৱা আছে হে
উম
উম
ঘৰৰ বাৰীত তামোল একোৱেই নাথাকে মধুৰীয়াম এজোপা নতুনকে লাগিছিলে সেই মধুৰিআম কেইটা পকিবই নাপালে কেৰকেটুৱাই খাই নাইকিয়াই কৰিলে
অঁ
সেই তেনেকে একো বস্তুৱে নাথাকে আৰু ৰুলেও তথাপিও নুৰুৱাকে থাকিলে হ'ব সেইকাৰণে বোলো আকৌ বেঙেনা পুলি কেইটামান ৰুবলৈ মাটি অকণ হেৰি কৰি থৈ দিছো আজি বৰষুণ পৰিছে অকণ দেৰিকে বোলো লগাব লাগিব আৰু বৰষুণ আজি নলগাও চাওঁ বাওঁ আজি হাতৰ সেই লগাবলৈ নাপা পাৰে মাটিখিনি কালি আগবেলাই মানে ৰেড কৰি থলো থৈ দিছো মানে হেৰি কৰি বলে
অঁ অঁ আমাৰ আকৌ তোমাৰ কোমোৰা এজোপা ৰুইছিলো কোমোৰা যেনিবা চাৰিটা খালো জালি কোমোৰা তোমাৰ কলিতে মানে বান্দৰে নখ নখ মাৰি দিয়ে যে নখ মাৰি দিলে সেইটো নষ্ট হৈ যায়গে তাৰ মাজত মানে পাতৰ আৰু থকাকেইটা খাবলৈ পাওঁ আৰু।
কোমোৰাৰ মাছৰ লগত খাই ভাল লাগে, ধৰা
অ', মাছৰ লগত নেমু চেপি অ', হাঁহৰ মাংসৰ লগত তোমাৰ বগা পৰা কোমোৰাটো ভাল লাগে।
অ', পূৰঠ কোমৰাটো যে বুঢ়া হৈ থাকে।
অ'। আৰু তোমাৰ মাছ জৰ লগত খাবলৈ জালি গিটা ভাল নেমু চেপি লৈ পেলাই।
কি জহা কোমৰা আছে যে জহা
আছে অ'। আছে, জহা কোমোৰাও আছে। সেইটো, সেই টো জহা কোমোৰাটো আকৌ তোমাৰ বৰালি মাছৰ লগত খাই ভাল লাগে।
ৰ লগত কোমোৰা খাওঁৱে বাৰু। হেৰিত এতিয়াতো বৰালি মাছো পাবলৈ নায়েই। কেতিয়াবাহে কাটছিত দেখা পাওঁ।
অ', তথাপিতো আমাৰ উজানৰ বৰালি এটা এইবাৰ খালোঁ দিয়া। বেপাৰীয়ে আনিছিলে।
আমাৰ ইয়াত নাই কেতিয়াবা ওলালেও একেবাৰে হেৰিত, বজাৰত গ'লে
অঁ।
মানুহে আগুৰি লৈ থাকে। এটা বৰালি দুটা, তিনিটা মানুহে আগুৰি লৈ থাকিব। তেনেকুৱা হয়। আগ অঁ, কাই ত নাথাকে যে। ল'ৰা ছোৱালীয়ে ভালেই পায়। কাইট থকা মাছ ল'ৰা ছোৱালীয়ে বেয়া পায়।
কাইট নথকাখিনিহে সিহঁতে খাই ভাল পায়।
পায়, অ'।
কাইট থকাবিলাক ইমান হেৰি নহয় আৰু।
উম।
সৰু ল'ৰা ছোৱালীৰ কাৰণে ভালও নহয়। কাইট থকা, কাইট লাগিলে অসুবিধা। অঁ।
হ'ব দিয়া ন?
অঁ, হ'ব দিয়া, ৰাখা।
অঁ।
অঁ।